শুনিছা
অ শুনিছো
অ এ আছো দিয়া তুমি
এ মই অলপমান লেপটপতে কাম কৰি আছিলো তাৰ পিছত টোপনি ধৰিছে কিবা আকৌ ভোকো লাগিছে দিনতে মানে এবাৰে খোৱা যে তাকে ভাবিছো আকৌ ভাত কেইটামান খাও নেকি নব আৰু হেল্ল' শুনিছানে হেল্ল'
তুমি হেডফোন লগাই আছা
আহ
এই হেডফোন লগাই মানে
কোনা পাইছ নে
অ তোমাৰ মাতটো মানে সনে হেৰিয় হেডফোনত হেডফোনডাল লগাই থকাৰ কাৰণে চেৰ চেৰা আছে
অ অ এতিয়া শুনা পাইছা ন ধুনীয়াকে
অ পাইছো দিয়া অ পাইছো
অ অ কি কৰি আছিলা
এ মই শুই আছিলো শুই থাকোঁতে গৰম লাগিলে এটা গাটো ধুই আহিছো গ
অ আজি পিছে গৰম এটা আছে বাৰু অ আমাৰ ইয়াতে বৰষুণ দিয়া নিচিনা কৰিছিলে কিন্তু এতিয়া একো নিদিলে ৰাতিপুৱা সমান এনে চাই চৰণি ধৰিছিলে তাৰপিছত বতৰটো বোমা কৰি পেলাৰত অ
বৰষুণ অ বৰষুণতটো পৰিলে তাৰ পিছত ফেনখন নলাকে খুলো ঠাণ্ডা তেতিয়া হ'ল যে বতাহ মাৰিলে তাৰ পিছত শুই থাকোতে মানে গৰম লাগি গল গাটো গোটেই ঘামি গল অৱস্থা নাইকিয়া হৈ গল
ইয়াতে কিন্তু বৰষুণ নিদিলে একো
ইয়াত অলপ পৰিলে দিয়া ইমান ইমান নহয় এনেকে খিচ খিচকে পৰিলে
এ তাৰ পিছত ইয়াতে আকৌ হেৰি হল এ তাৰ পিছত ৰ'দ দিলে ৰ'দ দি পেলাই আৰু গৰম বেছি হৈছে
নাই নাই আমাৰ ইয়াত আজি ডাৱৰীয়া হৈ গল সেই বাৰট মান বাজিৰ পা
অ বাকী আজি এ কলেজ যোৱা হ'ল নে নে নাই
নাই নাই আজি পৰীক্ষা নাছিল যে ন নাই যোৱা যাম আৰু শুক্ৰবাৰে যাম পৰীক্ষা আছে
অ এনে কলেজ খোলা নে বন্ধ
কলেজ খোলা আছে এতিয়া আমাৰ কাম নাই ন পৰীক্ষা হোৱাৰ পিছত আৰু গৰম বন্ধ হ'ব
অ আহ ঠিকে আছে তেতিয়াহলে
বাকে তুমি কিহে ভাত খালা
মই খালো সেই ভেন্দি ভাজি আছিলে তাত ত চ ডালি আৰু তেনেকে আৰু খাই কলো বাকী আৰু মাছ মাংস তেনেকে খোৱা নাই গাখীৰ এনে অলপমান আছে আছে বাৰু
গাখীৰৰ সতে এনেকে কিবা খোৱা নেকি
অ এই মগু আছে তাৰপিছত মৌচ চুমিও আছে তেনেকে কাটি পেলাই খাম বুলি ভাবিছো তাৰ পিছত
অ কল নাই নেকি গল
কল অনা নাই কল বিলাকত আক কাৰ্বাইড দিছে নহয় আজিকালি খাবলৈ মানা দিছেহিচোন টিভিি নিউজ বিলাকত উ শুনিয়ে আছো শোৱা মানা দিছে নহলে বহুত বেমাৰ আজাৰ হৈছেফোলে
চবতে চবতে নহয় নহয় চাই পেলাই আনিব পাৰেতো
মানে ধৰিব নোৱাৰি ন দেখাত চিকচিকিয় থাকে কিছুমান আকৌ কলা কলা নিচিনাও গাত লাগি থাকে এতিয়া কোনটো কল ভাল কোনটো এতিয়া কাৰোবাই দিয়া নিদিয়া সটোতো
কাৰবাৰ কাৰবাৰত দিয়াবলাক বেছিকে ব্যৱহাৰ কৰে এই দু দোকানী বিলাক হয় যোনবিলাকলে মানে এই দোকান দি দিয়া নিচিনা কৰে যোয় এই ফুটপাথত দিয়াবলাক ইমান অ নহয় এনেকে দোকানৰ নিচিনা যে ওলো ম যে
এতিয়া তুমিনো কেনেকে কবা এতিয়া মাটিতটো থৈ দিয়ে বস্তাৰ ওপৰতে কলবিলাক থৈ দিয়ে
এই হেৰি বিলাকত ইমান নিদিয়ে তেনেকুৱে অ ফল মূলৰ দোকান বিলাকত বেছি বেছি ক মানে বেলেগৰ পৰা আহে যায়
এতিয়া বড়ো বড়ো মাইকী কেইটা মানুহ আহে হা তাৰ পৰা এদিন আনিছিলে মায়ে মায়ে নে মই আনিছিল ছিলো জানো কিবা কলকেইটা বেয়া নিচিনা হৈ গল খাই কিবা ভাল লগা নাছিলে আৰু সোনকালে কিয়া পচি যোৱা নিচিনা কলা পৰি গ'ল
গৰমৰ কাৰণে হ'ল দিয়া
নাজানো এতিয়া তাতে আকৌ বকু চকুৰ পৰা আনে নেকি কেনেকুৱা কি আনে নাজানো আৰু
সিহঁতৰ এ পাহাৰৰ পাহাৰৰ কল বিিলাক আনে
অঁ, এ মই বহুত দিন হ'ল কল নানা মায়ে যোৱাৰ পৰা অননায় নাই। মই এইকেইদিন আনি আছো। অঁ, মই এইকেইদিন আনিছো মৌচুমী আনিছো আজি আকৌ আনিলো মধুৰি, মধুৰিতটো আকৌ আপেলতকেও বহু গুণ ভাল বুলি শুনা পা ন মানে এটা খালে বহুতিনি যথেষ্ট ত এটা আপেলতকেও বেছি গুণ আছে বুলি কয়।
এ' মধুৰিটোতো দিয়া দিয়া যে এতিাতো মধু লাগিছে
আকৌ এটা মই মধুুৰ দেখিছো দেই, মানে মধুুৰীতটো ইমান চিক একেবাৰে বহুত সেউজীয়া, ৰংটো টেক টেককে মানে চকুতে লাগি যায়, এতিয়া দেখাতটো তেনেকুৱা লাগিছে কিবা কেমিকেল দিছে নেকি।
এ এইবিলাক দিয়ে, তুমি কেনেকুৱাাতো কেমিকেল নিদিয়া জানা, এইবিলাক যে, এে এনেই বহি পেলাই যে সৰু সৰু বিলাক যে লৈ থাকে যে।
অঁ, মানে এ সেইকেইটাাত নানিলো মই, সেইকেইটাৰ দাম কৈছে এশ পঞ্চাশ নে এশ চল্লিশ কেজি বুলি কলে পাছত মই উপায় নাপ অলপমানানেই এ' মুছলিম কেইটামান বহি থাকে, ওচৰতে তাতে বেপাৰীৰ পৰা আনিলো এ দেখাত মানে বেি চক চক এয়া নহয় আৰু, অলপমান ঢেলা টাইপৰ নিচিনা, সেউজীয়া যিটো ৰং হয় সেইকেইটা আনিলো, আহ
এই তুমিোৱা, অঁ এই হেৰিবলাকতে লৈ থাকে, ক কমকে লৈ থাকে সকেইটাৰ কাৰণে গম পায় সকেইটা যে গাওলিয় বা সেনেকুৱা মোৰ ধৰি বুলি। এই ডাঙৰ ডাঙৰ জাতটো, ডাঙৰ জাত ন ডাঙৰ টো হেৰি মানে তোমাৰ যিমান ডাঙৰ হ'ব বস্তুতটো কিমান গম পাবা যে, সোপা হে বুলি, হ কেমিকেল দিয়া কিবা কিবি।
অঁ সেইকেইটা মানে কিবা নিচিনা, দেখাত মানে ভাল লগা নাই, চুই পেলাই চালে বহুত টান টান লাগে। এইকেইটা আকৌ চিকচিকীয়া ইমান নহয় তেনেকুৱা, তাকে খাই চালে গম পোৱা যাব আৰু কেনেকুৱা মিঠাই নে পনিয় এতিয়া, সোৱাদ টো কেনেকুৱা বা!
এই জামুক খাবাচোন তামুকটো
এই কলা জামুকটো ন?
অঁ, কল কলে যাম
অঁ, প্লামো ওলাইছে।
নাই প্লানটোতকে জামুকটো খাবা।
অঁ, এ মই আকৌ জামুকতটো খাই ভাল নাপাও, কিবা এ কেহা কেহা নিচিনা লাগে যে কিবা দাঁতত লাগি ধৰে যে, ভাল নালাগে। মোৰ আকৌ আন লাগে
যাম এইটো যামোক নালাগে নহয় খাই
এ কিবা কেহা কেহা নিচিনা লাগে মোক ভাল নালাগে জুম বাইদেউহে খাই ভাল পায় নাই নাই গুটিটোও নাখাওুট গুটিনো কোনে খায়গৈ যিখিনি তাৰ মঙ হয় সেইখিনিহে খায়
মগ খিনি তেনেকে এনেকে হেৰি কৰিবা এ আনি পেলাই ধুই কৰিৈ নিমখ অলপমান দি কলা নিমখ য আছে তোমালোকৰ চাট মছলাও আছে নহয় এইবিলাকত আছে নহয়
কল নাই নাই বহুত দিন হ'ল
অ সেইটো সেইটোত দি পেলাই অলপমান খাবাচোন খাই ব ভ মই ব ভাল পাওঁ
অ এ নাই মোৰ ছা গৈাইছেহে আনাৰসটো আনিবহে আনাৰস্তটো খাই খুব ভাল লাগে আৰু তাতে মানে এনাৰ্জি দিও এনাৰ্জিটো থাকে মানে
উ নাই আৰুটো ভাল লাগে
আনাৰসটো খাই খুব ভাল লাগে খালি কাটাত দিগদাৰ আৰু এ বহুত টান হয় যে মানে মেহনত কামাৰ আহ বাকী তোমাৰ আম আম অনা নাই আম আ বন্ধ কৰিলো আৰু আমো কিবা কি কেমিকেল দিয়ে যে
চবতে দিয়ে দিয়া আমাৰ গাঁৱলীয়া আম ওলাই নহয় আমাৰ গাঁৱ মানে গাঁৱত যাাৱ তা বজাৰত এনেকে গাঁৱলীয়াও আ ওলাই আহে আৰুলিশ টকাকে দি থাকে
অ চল্লিশ টকাকে দিয়ে কেজি চল্লিশ নেকি
অ কেজি চল্লিশ
ভালে দেখোন
সৰু সৰু আমটো
অ সেই তেনেকুৱাাকেইটা আৰু ভে চাগে
কিন্তু সেনেকুৱা কেইটা লোকচান হয় গুটিটোেছি ডাঙৰ হয় যে
অ বাকী তোমালোকৰ কি ভাত পানী কেনেকুৱা কি বনোৱা গল আজি
আজি মায়ে মানে মাছৰ কাৰণে ৰৈ ৰৈ থাকি থাকি দালি বহাই দিছিলে ত তালি বনাই দালি আৰু ঢেকীয়া এনেকে টেঙা বনাম বুলিহে কৈছিলে
অ
তাৰপিছত হা কুকাৰত মানে বইল দি থাকোতে হেৰি আহি পালেহি মাছ আহি পালেহি। তাৰত মাছ অ মাছ ললে মাছ লৈহে বনালে। এজনী হেৰি কমন কাৱৈ বুলি যে কয়।
অহ,
আমাৰজনী ললে। চাৰিশ গ্ৰাম ললে আধা কেজিও নহয় মানে আজি মাছৰ বেপাৰী নায়েই।
তাকে দেই ইমান মাহিদৈ খোৱাটো ভাল নহয়, মানে এ চৰ্বিজাতীয় বস্তুও এইটো তোমাৰ ফেটি লিভাৰ কাৰণে খুব বেয়া হয়।
নহয়-নহয় এইটো এইটো কাৱৈ মাছ নহয়-নহয়।
কমন কাৱৈ নে কি বুলি কলা?
অ' সেইটোোৱে আমাৰ এনেকুৱা মাছৰ নিচিনাই দিয়া ৰৌ মিৰিকা নিচিনা নিচিনাই যে তুমি চিনি নোপোৱা চাগে। একেই দেখি দেখিবলৈ অলপ চেনী পুঠি নিচিনা।
অ' অহ গম পাইছো অ' গম পাইছো।
তাৰপিছতে সেৰা দি বনালে ক কণ সে কণীও ওলাল কণীও ভাজিলে।
মানে ঢেকীয়া ভাজিলা তাৰ পিছত মাছো ভাজিলা নেকি মাছৰ তৰকাৰী নেকি?
নহয়-নহয় ঢেঁকীয়া আৰু মচুৰ দালি দি যি পি যে বনাই যে টেঙা দি পেলাই যে বনাই।
অহ-অহ।
চ দি পেলাই বনালে তেনেকে বনালে।
আৰু মচুৰ দালিটো মাহী হতক খাব নিদিবা ইমান ভাল নহয়।
খাই আৰু উপায় নাই নহয় সদায় নহয় সদায়ো মগুৰ দালিয়ে খোৱা যায়।
অ' বা এনেকে গোটা মগু আনি ললেও হ'ল। তেনেকে কৰি পেলাই কুকাৰত দিলে হুচেল মাৰি দিলেও খাই।
খাই ভাল লাগে আমাৰ গোট মুগুতো নহয় এইটো। ফালা মগু টো আনে মিহিটো মাহ প্ৰসাদৰ মগু সেইটো বহুত ভাল লাগে খাই।
অ,
সেইটো খাই সেনেকেই হ'ল আৰু হেৰি বনালে কঠাল গুটিয়ে আৰু ভাতকেৰেলা পিটিকা বনালে হৈ গ'ল।
অ, থিকে আছে কঠাল গুটিটো খাযো বৰ ভাল লাগে দেই।
অ' নাই আজি-আজি-আজি খাইছো। ছিলো মানে আজি প্ৰথম পকিছিল। ত আৰম্ভ কৰি চো আৰু
দিয়া বাৰু ঠিক আছে।
অ দিয়া।